হেল্ল' অ' কোৱা? অ, কি কৰি আছা? অ'কোৱা? ময়ো এনে আছোঁ। ভাত খালা? হে ভাত খালা খালো
অ' কি দি উম, কি দি
কি দি ৰুটি বনাইছিলে আৰু ৰুটি দি খালো আলু বনাইছিলে আজি নৰ্মেল আছিলে।
অ', আমাৰো দালিয়ে বনাইছে। থৈ দে পিছত
খোৱাৰা পিছত খবৰ খাটি ভাল, খবৰ ভালেই। আমাৰ আমাৰ ঘৰৰ আমাৰ ঘৰৰ এফালে মানে আম গছ এটা আছিলে
অ'
অ', তাৰ পৰা আম খালো বহুত মিঠা আছিলে আমটো
হয় নেকি?
হয় নেকি? অ'
আমাৰ ঘৰত
আমাৰ ঘৰতো আম আনি থৈছোঁ। অ, অ'
ক', তাৰপিছত
আমি নেৰ্চা আমি মানে এইটো নেৰ্চাৰেল খাইছো নেৰ্চাৰেল গছতে পকা।
উম', বুজি পাইছোঁ।
অ' বুজি পাইছোঁ, বহুত বেনিফিট থাকে ন
উম', সেইটো খালে ভাল।
সেইটো খালে ভাল, উম' আৰু কোৱা?
কোৱা? তাৰপিছত
কোৱা, ঐ শুনাচোন অ', তোমাৰ খবৰ ভাল? অ' কোৱা? অ' ভালেই হেৰি যে মই মই ভাবিছো যে, মই ভলীবল জইন কৰোঁ। ভলীবল জইন কৰাৰ, কিবা এইজ থাকে নেকি?। এইজ লিমিট
নাজানো মই, ইমান মানে।
উহু, মই নাজানো না, নাথাকে চাগে, ক-কিয় থাকিব।
নহয় মই শুনিছো, কেটগেৰি থাকে ন সৰুৰ পৰা লয় সেইকাৰণে। না, নোৱাৰিম বুলি শুনিলো। সেইকাৰণে মই তোমাক খুজিলো।
মইতো ইমান
মইতো ইমান নাজানো। অ', অ', আজি কি বনালা? তোমাৰ স্পেচিয়েল।
মই আ
উম
এ ভাত খালো
ভাত খাব, বহিচা নেকি?।
উম, ভুক লাগি গল, ৰাতিপুৱা বেছি ভাল খোৱা নাই।
তোমাৰ ভাইটি
ভাইটি
উম, আনটি?।
মা, শুই আছে, ভাত
অ', তোমাৰ মুডটো বেয়া নেকি? তুমি কথা এনেকা কৈ আছা।
সেইটো ভাবি লাগিছে। পেট বিষাইছে, পিৰিয়ডচ হোৱা নাই নেকি, তোমাৰ?।
নাই, নাই।
পিৰিয়ডচ টাইমত নহলেও এ অ' ডেট আহি আছে যে সেই তোমাৰ, নহলে আজি কালিৰ ভিতৰত হ'ব।
নাই সেটো-সেইটো নহয়, দেৰি আছে।
দেৰি আছে নেকি?।
ত মা
মাতা নাই। অ', মা।
অ'
মা, এয়া তোমাৰ কাম চাম
অ'
অ।
ভাত খালা?।
হ, ভাত খালো। ফুৰিব গৈছিলো ন আহিলো এই জাষ্ট। অ। ভাবিছোঁ কি মই, পঢ়াতো নকৰোঁ নেকি আৰু, লাইফত বেলেগ কিবা কৰোঁ। উম, মানে ডিচাইড কৰিব পৰা নাই। পঢ়া কৰিলেও পিছত প্ৰব্লেম হব। আৰু যেনে তেনে গুচি গ'লেও লাভ নাই নাই, ইণ্টাৰেষ্ট নোহোৱাকে।
উম, যাবই নোৱাৰিবা যেনে তেনে।
অ অ পাৰিলোও মানে মোৰ এটা কেপাচিটি থাকে মানে যেতিয়া মই যদি কৰো মানে এই যে ভাবো না পাছ কৰি। পাছ কৰাৰ এটা চেলেঞ্জ থাকে ন-
সেইটো টুকলি কৰি চিটিং চিটিং কৰি চিটিং কৰি।
নাই না মই লাইফত কৰা নাই আজিলৈকে ইমান বেয়া কাম। সেইকাৰণেই চাগে ফেল। কৰিলোঁ
বেলেগৰ পৰা বেলেগৰ পৰা সুধিটো লিখা।
অ সুধিম মানে কি কোৱাচোন মই সুধি লিখিবলৈ কাৰণে মোৰ ওচৰত মোৰ কপালটো ইমানে বেয়া মোৰ ইস্ হি মানে কি কি পৰি যায় মোৰ ওচৰত মানে যোনটো মই বুজিও নাপাওঁ।
হ
হ
হয় নে কি?
উম
পিছে কোৱা।
কোৱা।
উম
তুমি ক কুমাৰ নহয় না এনে অ -অ- অসমতো আমাক পিছে মেনাৰ নাই। মই অসমৰ মানে মই একচলি মোৰ অৰিজিনেল ঘৰ নেপালত মানে মই নেপালী হয়। তো মই ইয়াত খালি শ্বিফ্ট হে হৈছো মানে মোৰ ককাৰ ইয়াতে- আমাৰ গম টো পোৱা অ অ পাও কিন্তু আজিলৈকে মানে চোৱা হোৱা নাই। উ
উম-
যাবা ভাল লাগে অ আৰু মা কামাখ্যাৰো দৰ্শন হোৱা নাই আজিলৈকে ভগৱানে মাতাই নাই চাগে মোক, উম তাতে হয় ন- অ মানে ধৰ হেৰিতে হয় তোমাৰ অ মন্দিৰটোতে হয়। অ- ভালেই- ক আৰু আৰু কোৱা-
আজিকালি পিয়াজ কেইটা বেয়া কোৱা -কোৱা-
আমাৰ ইয়াত মানে উ বাঁহ গছ বহুত আছিল ন- এতিয়া চব কাতি- কেনে মানে ক্লিন কৰি দিলে এতিয়া মানুহ আহিব ইয়াতে চিফ্ট হ'ব চব
অ ্আচ্ছা।
একটা এক এক চাইডৰ পৰা ভাল হৈছে আৰু গছ কাটাৰ কাৰণে বেয়াও হৈছে।
উম হয় বাৰু,
উম- ভাল কিমান ভাল হৈছে মানুহ হ'ব আৰু তাৰ পিছত খালী হৈছে গছত বহুত সাপ ওলাই ন মানুহৰ ঘৰত সোমাই
অ অ আচ্ছা আচ্ছা
উম অ' মাজত বহি ভাল লাগে ন? ভাল লাগে, মই গছৰ তলতে মই বহি আছো।
আবেলি উলা
ভাল লাগে। উম
তাতে স্কুটি থাকিলে ওলাবলে মজা লাগে কিন্তু।
উম। তোমাৰ স্কুটি নাই নেকি?
নাই অ'।
আমাৰ সেই স্কুটি থাকিও লাভ নাই
কিয়?
উম, ইমান ইউজ কৰিব নোৱাৰা, দেউতাৰ কাম থাকে ন, কামত লৈ যায়।
অ' অ', দেউতা লৈ যায়।
উম।
অ' হা?
তোমাৰ ঘৰত বৰ্তমান কোন কোন আছে এতিয়া?
মানে, এতিয়া?
হোম।
ছবেই আছে।
অ'। মাক শুই আছে? অ'।
কোৱা পিছে অ' পঢ়া-চহা টো, গেপে দিলা এবাৰ
নাই পাই। উম
কিবা কামত সোমাই, মানে ভাল এটা কামত সোমাই য'ত ফিউচাৰ আছে।
তাকে মানে আজিকালি চোৱা, পঢ়া মানুহেও ইমান কাম নাপায়, এতিয়া মোৰ কাৰণে কাম চাব লাগিব ন, বহুত দৌৰিব লাগিব।
সেইটোয়েতো কলোঁ ন, ফিউচাৰ থকা কামত যোৱা।
উম। ভাবিছো আছাম পুলিচত দিম।
আসাম পুলিচ দিব পাৰা। দিব পাৰা।
উম।
পাই গলেতো ভাল ন।
হম।
দৌৰিব লাগিব।
দৌৰিব লাগিব। তাতে পঢ়াও, তাতো পঢ়া লাগে, পঢ়া নালাগা নহয়। উম, ভালে-ভাল, বহুত পঢ়িব লাগে কিন্তু। ফিটনেছ লাগিব।
উম।
এ, তুমি যে ভাবিছা যে, কম পঢ়িব লাগিব চাগে, সেইটো নহয় কিন্তু। অ'।
পঢ়িব লাগে।
তুমি ভুট জলকীয়া খোৱা? না মই জলকীয়া নাখাওঁ।
জ্বলানো
জালা নোখোৱা? ওহো। মজা লাগে। মজা মানে নোখোৱা মানুহৰ কাৰণে মজা নালাগে বাৰু।
তুমি কি হয়, বেংগলী? অ', বেংগলী হয়। বেংগলী মানুহতো বহুত জাল খায়।
উম। আমি অকল
আমি অকল তুমিতো অম্ববাচী মেলা যাব পাৰা, অসমৰে হয়।
যাম বুলি ভাবিছোঁ। মোৰ লগৰ কেইটা ভাল নহয় মানে।
অ'। কিয় প্লেন বনাই কেনচেল কৰে নেকি বাহ সেইটো কি বস্তু? সেই কেনচেল কৰে। অ'।
মাছৰ ডিম নেকি এইটা? কোৱা।
মোৰ ভাইটি তো। হয়, হয়, উম। ঐ ৰখাচোন মই তোমাক অলপ পিছত কল কৰিম হ'বনে? উম, ঠিক আছে দিয়া কাম আছে ন? কাম মানে মোৰ কাপোৰ শুকাব আছে। অ', ঠিক আছে ঠিক